হেল্ল'
হেল্ল' অ শুনিছে নে?
অ শুনিছো শুনিছো।
হয় হয় অ মই আপোনাৰ অলপ খোজকাঢ়ি আছিলো মানে ভাতকেইটা খাই আহিলো। ত ভাবিলো অকন খোজ কাঢ়ি লওঁ।
এ তাকে মোৰ আপোনাৰ ভাত। এতিয়া খাই কিনে অকণমান বোলো টিভিটোকে চাওঁ অকণ খোজ কাঢ়িলোঁ আহিলো মইও আহি কিনে বোলো এবাৰ। অকমান টিভিকে চাওঁ তেনেকে বহিলো আৰু টিভিটো চাবৰ কাৰণে তাতে মানে আপোনাৰ এই পূজা আহিল ন এতিয়া লাহেকে ত আপোনাৰ দুৰ্গা দুূৰ্গা পূজা আগ গতিকে এই তাকেই এডভাৰটাইজবিলাক দি আকৌ টিভিত আকৌ আপোনাৰ ভাল লাগি আছে অফাৰ চফাৰবিলাক আকৌ কিবা কেনেি আহি আছে মোবাইলতো আপোনাৰ এনেকে পুজা বুলি কৰাৰ লগে লগে।
হয় হয় দুূৰ্গা পূজা আহিব দিয়া অ'। অক্টোবৰ মানৰ পৰা চাগে ষ্টাৰ্ট হ'ব চাগে দেই অক্টোবৰেছেপটেম্বৰ মানৰ পৰা হয় ন।
হয় হয় হয় ছেপ্তেম্বৰ মানে যোৱা বছৰ যোৱা বছ। অপে্বৰত হৈছিলে এইবাৰাগে অকটোবৰ মত
অ তাকে তাকে দেই ভাল লাগে দেই বসকে মত পূজা কেই এতিয়া মানে পূজা ছিজনটো আহিলে।
হয় সেই তাকে উতচ ফেষ্টিভেল, ফেষ্টিভেল চিজনটো মানে ক'ব গ'লে আহিলে আৰু লাহেকে আমাৰ সোমাবই আৰু ফেষ্টিভেল দৰ্গা পূজা আহিল মানে গোটেই ফেষ্টিভেল চিজনটো আহিল মানে ক'ব গ'লে।
তাকে, তাকে ভাল লাগে মানে গোটেই যিমান কিদিন হয়।
হয়, হয়, হয়, হয়, হয়, দ'হ দিন অ তাকে
সেইটোৱেই মানে কি হয় আগতে যেতিয়া অ' কলেজত কলেজ বন্ধ দি দিয়ে ন পূজা বুলি আৰু সেই দিন তাৰ কাৰণে বহুত ৱেট কৰি থাকোঁ আউ বোলো একদম পূজাত কিবা ল'ম। মোৰ একদম পূজা বুলি ক'লে একদম পিস্তলটোলে মনত পৰে আৰু পিস্তলটো লৈ পুৰা ঘূৰি ফুৰাতটো হেৰিটোৱে বেলেগ মানে। আগতে মানে লাগিবই পিস্তল আৰু গাড়ী।
গাড়ী একদম আৰু গে ভিডিঅ' ভিডিঅ' গেম এইবিলাক
ভিডিঅ' গেমবোৰ তাকে
ৰিম'ট কণ্ট্ৰ'ল গাড়ী, পিস্তল এইবিলাক মানে আমাৰ লৰা মানুহখিনিৰ কাৰণে মানে এটা বেলেগ ইমোচন। পূজাৰ সময়খিনিটো এইটো ল'বই লাগিব যেনেকে কি নহয়।
হয়, হয়।
গাড়ীৰ পিষ্টল সেইখিনি মেইন আৰু ক'ব গ'লে।
তাকে সেইটোয়ে মোৰ মানে এটা আগতে কি হয় দেই মানে অ', পূজা চা খাব গ'লো নহয়, মানে যাম পুৰা ধুনীয়াকে মানে মই পূজা মণ্ডপতকে বেছিকে মই মানে পূজা দোকানবোৰত বেছি সোমাবলৈ মন যায়। যিবিলাক মানে খেল সেইবিলাক বিক্ৰী কৰা দোকানবোৰ। তাত মানে কি হয়, সোমাও চাওঁ তাৰপিছত মই কি হয় দেই মোৰ এটা কি প্ৰব্লেম আছিলে আগতে, মই মানে পিষ্টল-চিষ্টল বোৰ কিনো নহয় মানে, তাৰপা কিনি পেলাই আনি মোৰ ৰাতিয়ে বেয়া হৈ থাকে।
অ', এইটো হয় দেই এইটো অ'
বেছি আধা ঘন্টামান কি বা চলাব পাৰোহে তাৰপা বেয়া হৈ থাকে। অ', মোৰ মানে পিছদিনাখনিয পিষ্টলটো আপুনি একদম হেৰিকে দেখিব আৰু পাৰ্ট-পাৰ্ট দেখিব আৰু খুলি মেলি হেৰি কৰি পেলাও গোটেই
তাকে, এইটো মানে মোৰ মন মই একে মানে ক'ব গ'লে মই মানে ছেম! আপুনি যিটো কথা ক'লে ন' ঘৰতটো আহি পাওঁ, আহি পাই কিনে অকনমান খোজকাঢ়িব ধৰি লওক গ'ল পিষ্টল ভাঙি-ছিঙি ন' চুৰমাৰ। সেইখিনি সময়খিনিয়ে মানে মনটো ভাল লাগি থাকে। কিনি, কিনি অনা সময়খিনি বাকী ঘৰ আহি পোৱাৰ পিছতে মানে এক্সপেৰিমেণ্ট আৰম্ভ হৈ যায় আৰু মানে
উম',
বাকী আপোনাৰ, হয় কওক
মানে সেইটোৱে আৰু চখ আৰু, আৰু, আৰু গাড়ীবোৰ কিনিলো। সেইবোৰ এই মটৰটো খুলি পেলাও। মানে গাড়ীটো বডি পাৰ্টটো এক্সট্ৰা কৰি পেলাওঁ। তাৰ মটৰটো উলাপেলাই নি ইভাগে বটাৰি লগায়। চলাই থাকোঁ। মানে, কি ক'ম আৰু মানে সৰু, সৰু লছ মাইণ্ড আৰু ন' তেতিয়া দিনত সেইবিলাক কৰিয়ে ভাল লাগে।
হয়, হয়, হয়, বাকী তাকে, তাকে বাকী আপোনাৰ পুজা বুলি কোৱাৰ লগে লগে মান মানে দূৰ্গা পূজাটো বৰ বিশেষ ন' আমাৰ, আমাৰ হিন্দু মানুহখিনিৰ কাৰণে বা আমাৰ সমাজৰ মানুহখিনিৰ কাৰণে, হিন্দু মুছলিম বুলি কথা নাই। আজি কালিতো সক পলে তোমাৰ আপোনাৰ সেই জড়িত হয়। গতিকে পূজাটো বেলেগ আৰু আমি যেতিয়া আমাৰ গাঁৱতে আৰম্ভ হয় বা আপোনালোকৰ অঞ্চলতে যেতিয়া আৰম্ভ হয়।
উম'।
মানে ষষ্ঠীৰ দিনাৰ পৰা মানে একাদশীৰ পৰা আৰম্ভ হয়, কিন্তু আমাৰ ইয়াতে গাত লাগে মানে বা মানুহ খিনিয়ে পালন কৰে ষষ্ঠী দিনাৰ পৰা গতিকে ষষ্ঠীৰ দিনা বেলবৰণ হয় মানে ব বা বিল ববোধন বুলি কয়। আপোনালোকে মানে বেলগছ দু এডাল বেলগছত মানে এযোৰা বেলগছ একেলগে লাগিব লাগে মানে মানে দুটা বেল দুটা বেল একেলগে লাগিব- লাগিব লাগে মানে যাৰ ঘৰত লাগে ন। সেই ঘৰ মানুহ গৈ কেনে মানে বেলটো বৰা হয় মানে বেল টো আদৰি আনা হয় আৰু সিদিনাৰ পৰাই মানে দুৰ্গা পূজা আৰম্ভণি বুলি ক'ব পাৰি তাৰ আগতো মানে এটা সেই হয় - হয়। তাৰ আগতো মানে আৰম্ভণি হয় মানে সেইটো মানে অলপ আহ, মহিসা যেনেকে দুৰ্গ মাই কি কৰিছিলে আপোনাৰ দুৰ্গামাৰ সৃষ্টিটো আমাৰ। তিনিজন ভগৱানৰ ৰক্তৰ পৰা ক'ব পাৰি তিনিজন ভগৱানৰ তেজৰ পৰা সৃষ্টি হৈছে দুৰ্গা আমাৰ কাৰণ আহ আপুনি চাগে জানে চাগে মহাদেৱ বিষ্ণু আৰু ভগৱান ব্ৰহ্মা যেতিয়া পৃথিৱীত মহীষাসুৰৰ তাণ্ডৱ বাঢ়ি গৈছিলে তেতিয়া মানে ভগৱান শিৱ আৰু ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই মিলি কিনে তেওলোকৰ ৰক্তৰে মানে তেজেৰে মানে সেই দুৰ্গা দেৱীক মানে সৃষ্টি কৰিছিল কাৰণ মহীষাসুৰক বোধ কৰিব পৰা মানুহ মানে তেনেকুৱা নাছিলে। গতিকে মহীষাসুৰকে বলেৰে বধ কৰিব পাৰিব কিন্তু বলেৰে বধ কৰাত ত, মানে মহীষাসুৰৰ তাতে কিছুমান সেনেকুৱা বৰদান আছিল মানে তাক মানে বলেৰে কিছুমান কাম কৰিব নোৱাৰি গতিকে দুৰ্গা এনেকুৱা এজনী দেৱী ধুনীয়া দেৱী এজনীক সৃষ্টি কৰিলে ভগৱান বিষ্ণু শিৱ আৰু কৰি কিনে পৃথিৱীত পঠাই দিলে দি কিনে তেনেকে দুৰ্গা দেৱীয়ে মহীষাসুৰক বধ কৰিলে আৰু তেতিয়া পৰা আমাৰ ইয়াতে দুৰ্গোৎসৱ পালন কৰা হয়। তেনেকে পালন কৰি অহা হৈছে মানে - মানে মানে যেতিয়াই যেতিয়াই মানে ধৰ্মৰ মানে সেই হয় মানে তেতিয়াই মানে ধৰ্মক মানে অধৰ্ম মানে নিশা নিশেষ কৰি কিন্তু ধৰ্ম মানে প্ৰতিষ্ঠা কৰাটোৱ মানে মেইন কথা আৰু সেইকাৰণে দূৰ্গা দেৱীৰ
এ প্ৰতিষ্ঠাপন কৰিছিলে খুলি ক'ব লাগিব। মানে অ, অধৰ্ম বিনাশ কৰি উম।
আৰু তেতিয়াৰ পৰা দুৰ্গা পূজাৰ মানে সৃষ্টি আৰু মানে আৰু আমি যেতিয়া আপোনাৰ বেল বৰণ আৰম্ভ হয় বেল বৰণৰ দিনা আমি দেৱী সেবীক আদৰি আনো সেনেকে বা মন্দিৰ চন্দিৰৰ পৰা আমি দেৱীক আমি স্থাপন কৰো। তাৰপিছত পিছদিনা সপ্তমী হয় অষ্টমী হয় নৱমী হয় আৰু তাৰপিছত দশমী - দশমীৰ দিনটো বিশেষকৈ আমি ক'ব লাগিব কাৰণ বাকীকেইদিন আমি পূজাত খুব ইঞ্জয় কৰো কিন্তু দশমীৰ দিনা আৰু সবতকৈ বেছি ইঞ্জয় কৰা যায় কাৰণ সেইদিনা আমি দেৱ - দেৱী বিলাক যিমান থাকে দুৰ্গা দেৱীৰ লগতে বাকী যিমান খিনি দেৱ থাকে গণেশ হওক বা কাৰ্তিক ভগৱান হওক বা আপোনাৰ অ, এইফালে থাকিব। লক্ষী দেৱী হওক সৰস্বতী দেৱী হওক আমি গোটেইখিনি ভগৱান একেলগে আমি আহ, পুখুৰী হওক বা আমি বিসৰ্জন দিয়া হয় ন নদ নদীবিলাকত গতিকে ভাল লাগে সেই দিনটোত মানে বহুত উদযাপন কৰা যায় আমি মানে খেল ধেমালি ৰং ধেমালি হয় মানে অকলে মানে ফাকুৱাত যেনেকুৱা সৃষ্টি হয় তেনেকে আমাৰ মানে ইয়াতো পূজাৰ মানে ভালে আৰু বেলেগ পৰিৱেশ আৰু সেইকেইটা দিনত মানে।
উম,
বাকী কওক আপোনালোকৰ ফালে তেনেকুৱাকে হয়নে।
তেনেকুৱা মানে চবতে একে মানে কাৰণ দুৰ্গা পূজাটো এনেকুৱা এটা উৎসৱ যিটো চবতে একেটা হেৰিয়তে মানে মাধ্যমতে পতা যায় কাৰন যেনেকে উম টাউনে উপহাৰে বা নহলেও যোনখিনি মানে মা মা সতী বা পাৰ্বতী যোন কোৱা মানে একেজনে একেগৰাকীয়ে মানে তেওঁলোকৰ য'ত মানে থান আছে মানে তাত মানে তাত উদযাপন কৰা হয়ে কাৰণ তাতো মানে আমাৰ ওচৰতে আই থান আছে তাতো মানে যোৱা হয় তাত মানে কি হয় ৰাতিপুৱা ম ধূপ চাকি জ্বলোৱা হয় আৰু লগতে কিছুমানে মানে তাতে ছাগলী বা এনেকুৱা অ হাঁহ আৰু পাৰ মানে দান দিয়ে আৰু তাতে মাহ প্ৰসাদ লয় আই আশীৰ্বাদ লৈ আহে আৰু আপোনাৰ ওচৰতে আৰু এখন মানে আছে সেইখন বাৰু অ কিছুমান থানো আছে কিছুমান আই থান বৰঠান এনেকে গোসানী থান ঢেৰ আছে মানে তাতো এনেকে পূজা কৰা হয় তাৰপিছত আওখন ওচৰতে আখন থান আছে মানে এখন অকণমান এনেকে অলপ হেৰিয় চাইডে মানে আমাৰ চহৰৰ পৰা অকমান ওচৰ মানে সেইটো কাৰণে তাত মানে এখন মেলা টাইপত বনাই দিয়ে তাতো এনেকে যোৱা হয় তাতো মানে কিছুমান আহ ধুনীয়াকে মানে একদম গোটেই ৰাস্তা একদম ৰম জমাই তোলে আৰু সেইয়াই উপভোগ আৰু আৰু টাউনতটো প্ৰতিভাৰ মণ্ডপ বনাই আৰু কিছুমান ত দি যায় নিজান মন সতো চবতে বোৰ একেই হয় আৰু চাগে মনটোপোৰ কিছুমান কম্পিটিশন হয়
ম তাকে এতিয়া বৰ্তমান মই তাকে ক'ব খুজিছিলো যে বৰ্তমান সময়ত মানে দুৰ্গা পওজা বুলি ক'বলৈ গ'লে মানে মণ্ডপৰ মানে যিটো মানে ৰূপসজ্জা মানে বা মানে ব মণ্ডপটো কোনে কিমান ভালকে বনাব পাৰে তাৰ প্ৰতিও কম্পিটিশন হয় তেনেকেও প্ৰাইজ মানি দিয়া হয় প্ৰতিখন কমিটিয়ে মানে আহ তেনেকুৱা ক্ষেত্ৰত মানে নিজৰ টো পূজা থলী হয় সেইটোক মানে বা পূজাৰ মণ্ডপটো বহুত ধুনীয়াকে জাকত জিলিকা কৰি বনাব খোজে মানে গতিকে সেইটো ভালো হৈছে বাৰু দেই কাৰণ নতুন নতুন নতুন ষ্টাইলত আমি পূজা দেখিবলৈ পাইছো আগৰ দিনত যেনেকে পূজা হৈছিল এতিয়া মানে হয় মানে এইটো মানে ভাল লগা হৈছে মানে আৰু তেনেকে ভাল হওঁক মানে পূজাৰ ক্ষেত্ৰত আমি
উম সেইটে পূজা মানে এনেকুৱা হয় যে আমাৰ এটা অ এটা উৎসৱ বুলি ক'ব লাগিব কাৰণ এইটো যেনেকে আমি বিহু বা এনেকুৱালৈ ৱেইট কৰি থাকো তেনেকে মানে মোৰো কিন্তু এটা ভাৱ হয় মানে পূজাৰ কাৰণে মইতো বহুত এক্সাইটেড হৈ থাকো কিয় নাজানো মানে পূজা বুলি কোৱাৰ লগে লগে এটা বেলেগ হেৰি আহে আৰু যোনটো পূজা যোনটো যে গান এটা যে আছিলে যে অ এইটো বেংগলীৰ হেৰিয়ত আছিলে ন চংটো যে পূজাৰ কাৰণে যে গাই যে কিবা ম অলপ এ অহা নাই হেইটো কিন্তু সেই গানতটো শুনিলে যে একদম বহুত এক্সাইটেড হৈ যায় আৰু পূজা বুলি ক'লে এটা বস্তু পাহৰিব নালাগিব জেলেপি অ জেলেপি চবত এককে ফেমাচ বস্তুত আৰু এইটো অ পূজাত যদি সেইটো খোৱা নাই আৰু একো কাম নাই আৰু অ সেইটো কিন্তু কব লাগিব উম
সেইটো নিচিনা হ'বই নোৱাৰে আপোনাৰ সেই পূজাৰ জেলেপি শ বা আপোনাৰ ধৰি লওক যিটো আমি উদযাপন কৰোঁ আৰু পূজা কেইদিন এইেইটো এটা বৰ বিশেষ সেইয়ে আৰু আৰু মানে আৰু এটা কথা হয় নহয় পূজাক লৈ কিনে আপোনাৰ আমি এটা সৰুতে এটা গৈছিলো আহিলেে দৰ্গা পূজা ছোৱালীক লাগে লৰা ছোৱালীক লাগে জোতা মোজা মাকক লাগে জিলিকা শাাৰী দেউতাকক লাগে লাডেনৰ দাাৰ়ী তাইপ সেনেকুৱা মানে ঘটনা এটা আমি কৈছিলো ন মানে সৰুতে মানে।
হয় হয় হয় ঠিকে ঠিকে।
এ আৰু মানে মচন হওক বা সকল হয় হয় হয়। তাকে ভাল লাগিলে আপোনাৰ লগত দেই পূজা সংক্ৰান্তত কথাটো পাতি কিনে।
ঠিক আছে ঠিক আছে মোৰ ভাল লাগিলে বাৰু।
তাকে তাকে তাকে ঠিক আছে দিয়ক আৌ কেতিয়াবা এনেকে টপিক লৈ কিনে কথা পাতিম বাৰু।
হ'ব হ'ব ঠিক আছে ঠিক আছে।